হেল্ল'
অ মই তোমালোকৰ ঘৰৰ ওচৰত আছিলো নহয় শুনিছো।
অ হয় নেকি আমাৰ ঘৰৰ ওচৰতে আছিলা আজি পিছে খানাটো মানে ভাতৰ সাজ সেইটো কেনেকুৱা পালা।
নহয় তোমাৰ লগৰ ঘৰত নগ'লো মই মানে হোটেলতে খালো আৰু তোমালোকৰ যে ওচৰত এখন- হোতেল আছে লখিমী নামৰ সেইখনত মই- তোমাৰ নিৰামিষ থালি খালো আৰু মাছ মাংস নাই খোৱা দেই, ভালে লাগিলে।
নিৰামিষে খালা আজি ন বৃহস্পতিবাৰ ন।
অফ
খাল হয় ইহতে বাৰু খাদ্য গিলাক-
অঁ ভাল হয় বিৰাট ভাল হয়, খায়ো ভাল লাগিছে আৰু তোমাৰ-
অ একদম কাঁহৰ কাঁহীত দিয়ে ন। কাঁহৰ কাঁহীতে দিয়ে নহয় জানো।
অ মানে বিশেষকে তোমাৰ ভাত খাই বাহিৰত- ভাল নাপাওঁ আৰু ঘৰতে ভাতটো খাই ভাল পাওঁ। কিন্তু তোমালোক- তোৰ ওচৰৰ হোটেলখন মানে ইমানে সোৱাদ লাগিলে আৰু খাবলে মন গুছি যায়।
উ দিয়া দিয়া ভালে বাৰু অলপত নাম হ'ল ন হোটেল খনৰো নাম হ'ল। আমাৰ ঘৰৰ ওচৰৰ বোৰৰ নাম হ'ল। হয়নে নহয় অ।
একে বাৰে।
ময়ো ইয়াতে জনাই ৰবা মই এনে অলপ ফুৰি আহিলো। বাালজী বাালজী মন্দিৰ ফালে - এইফালে গৈছিলো গুৱাহাটী বানাজী মন্দিৰত গৈছিলো আজি ৰাতিপুৱা। আজি ৰ'দ, অঁ এনেই গ'লোঁ আৰু ল'ৰাটোক ফুৰাব নিলো ল'ৰা এনেকে। অঁ ভাল লাগে দে। গধূলি টাইমত বেছি ভাল লাগে কিন্তু মই আৰু বৰষুণ দিলে গুচি আহিলোঁ আৰু। বৰষুণ পৰিলা যে। হেল্ল' অঁ। অঁ বৰষুণ পৰিলে তাৰপিছত আৰু এই অশান্তি হব আৰু সেইকাৰণে। সোনকালে গুচি আহিলো আৰু, এই মাত্ৰ আহি পাইছো মই। তেনেকুৱা আৰু।
কি কি চালা।
আমি দচা খালো আজি তাত মানে-
নহয় মই সুধিছোঁ অঁ মই বিৰাট- ভাল পাওঁ, কি কি চালা কি কি চালা সুধিলোঁ।
চালো চালো অঁ অঁ সেয়া চালোঁ বালাজী মন্দিৰ চালোঁ আৰু জুবিন ক্ষেত্ৰ চালোঁ। তাৰপিছত এয়া কলাক্ষেত্ৰ চালো। চায়ন্স চিটি চালো এনেকে চায়ন্স চিটি।
অঁঔ
এ তুমি গৈছিলানে চাইন্স চিটিত? অ, ৰাতিপুৱা সোনকালে গৈছো কেইটাত গৈছো পাঁচ চাৰে পাঁচটা মানতে গৈছো যে।
উম, বালাজী মন্দিৰ চুন ৰাতিপুৱা চাৰেপাঁচটা তে আহিছে কি কথা কোৱা অ?
নহয়- নহয় ৰাতিপুৱা কিয় আহিম বালাজী মন্দিৰত ৰাত -ৰাতিপুৱাতে? আগতে বেলেগফালে গলো বালাজী মন্দিৰৰ সেইখন লাষ্টত আহিলো আৰু লাষ্টত আহাৰ আগত হেল্ল', কি হ'ল মাত নোহোৱা আহি গল যে তোমাৰ?
তোমাৰ ওচৰত হাল্লা হৈ আছে?
এ ল'ৰায়ে হাল্লা কৰি আছে ফুৰি আহিলে উটপাত কৰি আছে আকৌ। মানে কি ৰাতিপুৱা গ'লো ফাৰ্ষ্ট প্ৰথমতে ইয়াতে অ, জুবিন ক্ষেত্ৰতে আমি এ দুইঘণ্টামান থাকিছো আৰু দেই বহুত। বহুত সময় বহিছো আৰু। বহি পেলাই অলপমান হে জিৰণি লৈছো তাৰ পিছত আকৌই ইফালে মানে একেলগে চায়েঞ্চ চিটি হব যে একেলগে এনে অলপ পাছত যায় সেই চেইন চিটিতে এই সেনেকে গলো। তাৰপিছত আৰু খােওঁলে খাওঁতে লওঁতে তেনেকে টাইম সময়বিলাক গৈ আছে দেখোন। পিছে আহি পালোঁ এতিয়া সেয়ে আৰু আহি পায় মানে ভৰি হাত ধুই পেলাই মই এই বিচনাত বহিছোঁ মাত্ৰ আৰু। আজি সাদ দচা খালো। তাৰপিছত সেই খালোঁ ফুচকা খালোঁ। উম, পুচকা খালোঁ, আইচক্ৰীম খালোঁ বহুত কেইটা আইচক্ৰীমে খোৱা গলেছোন ভাল চৰ্দিয়ে লাগিব জন পাও আইচক্ৰীমো কেইটা খালোঁ ভালকেতাওঁ। উম, সেইকাৰণে অলপমান উম, গৰমটোও আছে নহয় উম, নাখালেও নহব ঠাণ্ডা খাইয়ে আছোঁ। সেনেকুৱা আৰু।
তাকে।
দিনটো ভালেই গ'ল আৰু বাৰু মোৰ আজি। হেল্ল',
ভালেই গ'ল ন?
উম, ভালে গ'ল -ভালে গ'ল চাহ খালা নেকি?
উম, খাই আছোঁ ময়ো তোমালোকৰ ফালে গলোঁ।
মইয় মইও তোমালোকৰ ফালে গ'লো মানে ভাল লাগিল আৰু গৈ।
তহঁতে বৰ চিঞৰি থাক। সৰু ল'ৰা- ছোৱালী -ছোৱালী থাকিলে মোৰতো গৰম উঠিয়ে আহে জানা নে? কি কবা আৰু গৰম মানে সেই কথা নুশুনে না এনেকুৱা চিঞৰি থাকে।
এনেকুৱাই হয় আৰু।
বৰষুণ দিছে যে পানী লাৰি পানী লাৰি পানী -পানী -পানী বিলাক লাৰি আছে ত' সি পেলাই তাৰ পানী লাৰি থাকোতেই তাৰ চৰ্দী লাগিয়ে গ'ল দিগদাৰ মানে তাৰ উৎপাত। চৰ্দি লাগি গল এতিয়া আকৌ এতিয়া পানী লাৰি আছে এতিয়া আকৌ গা ধুব যায় বোলে। মই কৈছোঁ বত গা ধুৱা আজি গা ধুব নালাগে আৰু দেৰি হৈছে। আহি পেলাই ভৰি হাতে ধোৱে দিলো আৰু গা ধুৱাই নিদিলোঁ। এনেকুৱাই আৰু।
বাহিৰত তোমাৰ মানে মই কি কৰিলো তোমালোকৰ মানে মই কাপোৰ কিনিব গলোঁ আৰু, মানে এযোৰ চাদৰ-মেখেলাৰ প্ৰয়োজন হৈ আছিলে তে মই গলো তোমালোকৰ ওচৰতে দোকান এখনত কিনিলো কিনি পেলাই অলপমান তোমালোকৰ জাগাবোৰ চালো। শুৱালকুছিখন, ধুনীয়া - ধুনীয়া জেগা বোৰ চালো। তাৰ পিছত তোমাৰ এই হোটেলখনত খাবলৈ গলো। তা হোটেলত মানে তোমাৰ অ'- ভাত দিছে, মাংস দিছে, মা আকৌ নহয় দে কনি নিৰামিষ খালো, নহয় মই পনিৰ দিছে। পনিৰ খাইছো সেনেকে খালো। আহোতে আৰু মই তোমাৰ দো- দোকানৰ পৰা দুটামান মিঠাই লৈ আনিলো আৰু খাবলে। তাৰে মিঠাইকেইটা বিৰাত সোৱাদ লাগিছে। অ' ভা ল লাগে আৰু। সেই মিঠাইবোৰ আনিলো, আনি পেলাই এতিয়া ঘৰতে আছোঁ আৰু। ঘৰত সেই চাহ খাই আছোঁ আৰু, মিঠাইৰে চাহ খালোঁ।
অ' দিয়া - দিয়া ভাল
উম - উম তোমাৰ মানে এতে- কি আৰু মানে এটা আচাৰো দিছিলে হা, কিবা বিলাহী আ আচাৰ আছিলে নে টেঙাৰে আচাৰ আছিলে, মই ধৰিব নোৱাৰিলো। কিন্তু মানে তোমাৰ আচাৰটো বিৰাত সোৱাদ লাগছে, মানে ধৰা
অ' সেইয়াটো। ভাল লাগিলে ন' গৈ খাই পেলাই?
উম - উম, ভাল লাগিলে।
ঠিকে আছে বাৰু তেতিয়া হ'লে। মইও মানে আচাৰটো খাই ভালে পাওঁ। বেছি সিমান, মানে কি আৰু অ'। আচাৰটো খাই ভালে পাওঁ মানে, চবখিনি ভাল নাপাওঁ আৰু মানে এ মোৰ ল এ আছিলে, ব্ৰইলাৰ মাংসৰো আচাৰ বনাইছোঁ আমি। হেল্ল'?
মাংসৰো আচাৰ বনায় আজিকালি ন'?
উম, মাংসৰ আচাৰ। খাই পাইছানে তুমি?
মই খাই পোৱা নাই বাৰু। খাবলে মনো নাযায়।
অ' হঁ-হঁ-হঁ-হঁ। অ' নোৱাৰি দেই খোৱা এইবিলাক। কেনেকে বনাইবা? কেনেকেবা বনাইটো বাদে দিয়া, সেই আ কৌ ৰাখি থ'ব নালাগিল দুদিনমান, কেচা বস্তু
যি-টি বস্তু মই খাব নোৱাৰোঁ দে। মই মানে খাৱাৰ প্ৰতি মানে বহুত তোমাৰ যি-টি খাব নোৱাৰোঁ মানে।
উম - উম। বাকি
হয়।
এ হ'লেও দেচোন আকো, আচাৰ টেঙাৰে ভাল লাগে, মাংসৰ আচাৰটো আকো নাচাজেও - নাখাটেও মানে, হয়নে নহয় কোৱা চোন?
উম, হয়তো।
নাখাটেও মানে, নুশুনেও মানে, কোনেও নুশুনা-নুবুজা কথা এনেকুৱা হৈছে। উ
হয় দিয়া। কি কবা যে। যি-টি বস্তু মানে আজিকালি ওলায়, মানুহে খায়। স্বাস্থ্যৰ কাৰণে ভাল হয়-নহয়, সেইটোতো চোৱাই ন পৰে খোৱা-লোৱা ক্ষেত্ৰত, ন'?
উম। মোৰ লগৰ মামাৰ ছোৱালীজনীয়ে মানে বনায় বোলে। মোক কলে আৰু। মইনো কেনেকে খাই অ'। তাৰ পিছত ভাল লাগে বোলে, বহুতে ভাল লাগে খাই। মানে খায় আৰু, ল'ৰাও খাই বোলে সিহঁতৰ, মানে ভাল লাগে বোলে। অ', মই কৈছো নাখাওঁ দেই পাই মই এইবিলাক খাব নোৱাৰো।
তোমাৰ কি জানানে বেছিকৈ? আজিকালি মানে তোমাৰ মোবাইলটোৰ যুগত মানে তোমাৰ সামাজিক মাধ ধ্যমত মানে বিভিন্ন ধৰণৰ আমি মানে ৰেচিপিবোৰ পোৱাও ন, শিকিব পাৰো শিকি শিকি মানে মইতো শিকি শিকিয়ে বনাওঁ ঘৰত, ইটো চালো ইটো ভাল লাগে, সেইটো চালো সিটো ভাল লাগে। তেনেকে বনাওঁ আৰু।
অ',
সেইটোয়ে আউ।
উম, উম, যিতি বস্তু কেনেকে খাব পাৰিম আৰু, হয়নে?
নোৱাৰি।
আৰু অলপমান এয়া আছে। অলপমান মানে কি আৰু বিধি বিধান আছে আৰু এনেকে হল বুলিয়ে আৰু চবে খাব নোৱাৰি দিয়া। বিধি বিধান মানব লাগিব।
নোৱাৰি।
তাৰপিছতে, উম। আকৌ সেয়া, আকৌ এটা ডাঙৰ কথা হ'ল নহয়, আহিলো। আহি পেলাই মই মানে কি আৰু ঘৰ-ঘৰবিলাক লেতেৰা হৈ থাকে ন' আ মানে কৰবা লাগ জলে আহি পেলাই মই মানে, চোতালখন সাৰিলো ছত, বৰষুণ দিছে নহয় এনেকুৱাকে কৰিলো নহয় মই। একে, অ', দিয়া হব দিয়া। আজি এ পৰিলো এতিয়া। এনেকে কৰিছো, অ', ভগৱান কি কবা। মানুহে পৰিছোঁ যে মই
কৰিলা তুমি?
এয়া চোতালতে মানে কি কবা আৰু এইবিলাক। চোৱাই নাই নাই চেণ্ডেলটো ভালদৰে পিন্ধা নাছিলো মই। ভালদৰে মানে, ভৰিত দুখু পালোঁ মানে মই দৌৰা দৌৰি লগাই পেলাই এজৰা এপাত পিন্ধিলে এপাত নিপিন্ধা আধা পিন্ধা হৈ থাকিলে, সেনেকে চুচ চৰি গৈ পেলাই পৰিছো চোতালত। এনেকে পৰিলো, পৰাতো বাদেই দিলো বাৰু। ঘুৰি পিঠাবা মানুহে কোনোবাই দেখিছোঁ নেকি চাইছো দুখ পাইছো নেকি পাই। পিছত হে গম পালো।
তোৰ মানে কি তোমাৰ মানে কি জানে নে বৰষুণ বতৰত বহুত তুমি, ভাব চাই চিন্তি খোজ কঢ়িবা দেই একদম মানে চাবা যে অ', এনেকে এনেকে, চাবা।
উম, উম, উম,
গম পাইচা?
আকৌ নহয়, পৰিছোঁ। অ, ' মানুহ কোনোবাই দেখিলে নেকি বুলিহে চোৱা নাই নিজে কি হৈছে মোৰ ভৰি খন মইয়ো এতিয়া মই বিশ-বিশ্ৰাম কৰি আছোঁ তাই নাই আৰু মানে ভৰিটোও যে ভৰিখনো বিশালে। আ মই বোলো আজিনো এনেকে দিনটো ভালেই গ'ল।
হয়, হয়,
তেনেকে আছোঁ মই আজি আৰু।
হয়।
বহুত বেয়াকে বহুত বেয়াকে পৰিলো বাৰু চেণ্ডেল মুচুৰা খাই গল' মানে সেনেকেইে হ'ল আৰু।
হয়- হয়।
পিচলো আছিলো আৰু বৰষুণ দি।
গম পাইছোঁ দিয়া দিয়া ঠিকে আছে।
তুমি ভালে থাকিবা আৰু সৌচ পানী ভালকে দিবা আৰু।
অ' ভালকে চাই চিন্তি খোজকাঢ়ো বা খোজ কাঢ়িবা তুমিও।